অ শুনিছো মই কি কৰিছা শুনিছো কি কৰিছা
মই তোমাৰ এই ঘৰৰ ভিতৰৰ পৰা ৰাস্তালৈ ওলাই আহিছো
অ ভাত পানী
ভাত খালো ভাত খ
কিহে কিহেৰে
কালি তোমাৰ মাংস
কোমোৰা আলু টেঙা তৰকাৰী তাৰ পিছত ভাত কেৰেলা আলু ভাজি মাছ বনাইছিল লে মই মাছ নাখাওঁ আজি
মংগলবাৰ
অ মঙ্লবাৰে হনুমানজীৰ ভক্ত নেকি
অঁ
মানিব লাগে
উম
এই শকতকে লৰাটো যে
চিনি নাপাওঁ অ অ অ
সি আহিছিলে তাৰপা আমাৰ সি আহিছিলে তাৰপিছত আমাৰ চোতালতে আমাৰ ভাইটিহঁত আৰু সি মই বল খেলি আছিলোঁ ক্ৰিকেট
ঔ
উম তাপাইত
মই এজনী লগত বহুত দেৰি লেকচাৰ মাৰিলো কি
ভাত খালা নাই?
খালো খাই বৈ আজৰি তাই মানে চিন্তা মাকৰ গেছৰ কাৰ্ডটো ক'বাত বেলেগ জেগা এটাত লিংক হৈ আছে
কি বেলেগে জেগা এটাত লিংক হৈ আছে
বেলেগত আমাৰ যেনেকে হৈ আছিলে দেতাৰ আধাৰটো বেলেগ এটাত লিংক
অহ
সেই তেনেকুৱা হল মানে তাৰ পিছত মই কালি দেখি আহিছো মানুহবোৰ তেনেকে কাটি আনিবগে পাৰিছে মই কৈ ছো মানে তাইক মাক নগলেও হ'ব তাই নিজে গৈ পেলাই কাটি আনিবগে পাৰিব
গৈ পেলাই আনলিংক কৰি আনিলে হ'ল আধাৰটো
অ সেইটো কাটি দিলেই হ'ল
অহ
মোৰ কাইলৈ ল'ব লাগিব চিলিণ্ডাৰ এফ চি আই লৈ যাব লাগিব
কেইলৈ যোৱাবাৰিলে নাহিব নেকি?
খতমে হৈ থাকে যোৱাবাৰী পোৱালৈকে
অ আৰু শেষ হলে কি আকৌ আকৌ নানেগে নেকি?
নানেগে এখন গাড়ীয়ে আহে এফ চি আইত মানে বহুত টাইম ৰখে খাই দিয়ে আৰু যদি নাপাও তাৰ পিছত কোনে ভাত বনাই খুৱাব জুইত?
মই কেতিয়াবা দেখো বাৰু। প্ৰায় মানুহবোৰ তোমাৰ আগলৈকে বাইক লৈ গুচি গুচি যাইছে।
অ', মানে জৰাবাৰি নাপায়হি যে সেইকাৰণে।
তাৰ পৰা আজি কাপোৰ ক' কাম কৰা নাই নেকি?
নাই কৰা একো কামেই কৰা নাই মই ইমান ধুনীয়া বতাহ মাৰিছে বিচনাতে পৰি আছোঁ। ৰিল কেইটামান বনাম এতিয়া।
কিহৰ ৰিল বনোৱা?
পষ্টৰ কাৰণে মোৰ।
কামবন নাই আৰু দিনটো।
মোৰ আজিকালি বহুত ভিউজ যায় নহয়। মোৰ কাৰণে বহুত মানে আও।
এম খোপামান হওকে নহওকে একচেপ্ট কৰি লৈছা আৰু।
অ', ভিউজ লাগে ভাই ভিউজ লাগে।
চাই থাকো ফটো তলত যিহে কমেণ্ট দিব।
আমি ৰিপ্লাই নকৰে।
দেখা নাই বাৰু যাব পাৰি।
মোৰ সে আমাৰ ওচৰত ভাবিছোঁ তাকে আমাৰ ওচৰত দাদা এটাক যোৱা দেখিলোঁ, তাক যোৱা দেখি পেলাই মোৰ মনত পৰিলে। সিও তাতে কৰে মানে।
অ', তুমি কেনেকে গম পালা কম্পিউটাৰ
এইটো টাইমতে যায় মানে মাকে কৈছে।
ঔ', তাৰপৰা আজি লখিমপুৰ যোৱা
না আজি নহয় কাইলে যাম আজি মানুহজন নাথাকে মানে এ যোৱাবাৰ মানে বেলেগৰ হাতত তেনেকে দি আহোঁতে থাৰ্ড পাৰ্চন সোমালে পইচা নাপালে।
পইচা নাপালে মানে?
এ সেইটো কিবা লেবাৰ অফিচৰ কামহে।
অ',
পইচা পাই থাকে বহুত পায়।
অ', কি হয় যাবা স্কুটিত যাবা নে গাড়ীত যাবা?
স্কুটিত যাম, সিহঁতৰ সেফালেদি যামগে ইয়াৰ পৰা মই সিহঁতৰলৈকে মোৰখন লৈ যাম, তাৰ পিছত তাইৰ লগত। কত যামগে।
কি মত সেইফালে দি যামগে মানে।
সিহঁতৰ এফাল দি মানে হেৰি হয় আকৌ এম এ এ তুমি বুজি নোপোৱা তুমি নাজানা মানে সেইটো জেগা। তোমালোকে হেফাল দি অহা যোৱা নকৰা যে, আমি হেফালদি অহা যোৱা কৰোহোঁ।
কোন সেফালদি লালুক হৈ?
অ', অ',
সেফালদি যাবলৈ একো প্ৰয়োজনতো নাই নিজৰ তেল খৰচ কৰি দৌ
মই সিহঁতৰ ঘৰ লৈকে যাম, মই সিহঁতক এইফালদি নিব নোৱাৰে আকৌ।
কেলে নোৱাৰে?
ভয় কৰে আকৌ। সেইফালদি মানে একেবাৰে বঙালমৰা হৈ নু ঘুুৰোগে নহয় বিহপুৰীয়াৰ পৰা পোনে পোনে গৈ থাকিলে
দলং পাৰ হয়।
কোনখন দলঙৰ কথা কৈছা?
বিহপুৰিয়াৰ পৰা যে তোমাৰ আ, সোফালে গৈটো যে দলং এখন পায়।
অ, সেইফালেদি নহয়, সেইটো চাইডেদি দূৰ হয়।
চিধা চিধা যোৱাটো ম চিধা চিধা যোৱাটো মই গম পাইছো কৰ দি যাই।
অ, দঙী বিল হৈ যায়গৈ, ডাইৰেক্ট কৰুণাবাৰী ওলাইগৈ।
কি বাৰী?
কৰুণাবাৰী।
অ', তাতকে এই ফাল দি যোৱাই ভাল।
আমাৰ এই ফালেদি?
অ,
এইটো যে এইফালেদি নিব, চলাবলে ভয় কৰে আকৌ।
ভয় কৰিবলগীয়া কি আছে?
জামটো বেছি হয় যে।
জানো পাই, আমি লক্ষীমপুৰলৈ গলে যাম বেছি নাপাওঁৱে দেখোন।
তাকে। আমি আকৌ দুজনী ছোৱালী যোৱাটো কথা আছে না।
তেতিয়া গাড়ীত যোৱা, সেইটোহে কথা।
গাড়ীত নাজাওঁ।
সেইবোৰ খেল কৰিব নালাগে।
আমাৰ ভেটা আৰম্ভ কৰিছে আৰু, মাছ খাম আৰু।
পানী আছে নে নাই?
পানী আছে নৈত। এজনীয়ে কালি উ মাছ খাবলৈ মাতিবি দেই, দিবি দেই, পুঠি মাছ কেইটা পুঠি মাছ, এজনীক পুঠি মাছ লাগে, এজনীক লাও পেটা লাগে।
মই বোলো ৰ, ভেটাটো দি হওক, খুৱাম ৰ'। মই বোলো ভেটাটো দি হওঁক, তাৰ ভেটাটো দি হওঁক, তাৰ পিছত মই তহঁতক ফোন কৰি মাতিম, তই চা-চাবলৈও আহিবি কে কেনেকে ধৰে চাবলৈও আহে মানে, কেনেকে ধৰে চাবলৈও আহিবি, নিবলৈও আহিবি।
অহ', তাৰপৰা খেতি কি কৰিলা?
খেতি, মাটি আমাৰ পানী আছে, কৰিব লাহে লাহে।
হাল বোৱা নাই নেকি?
দুচাহ বাই থৈছে। এইচাহত বোকা কৰিব আৰু মানে, কেইদিনমান গেলিবলৈ দিছে।
অহ', কঠীয়া তুলিলে নে নাই?
নাই তুলা, তুলিব। আহিবা নেকি, কঠীয়া তুলিবলে?
ম নিজৰ লাইনহে মানুহ লগাইছে।
তাকে, তুমি নোৱাৰা। কিন্তু এজনীৰ ভায়েকটো এইবাৰ ক্লাছ এই এইট নে কিমানৰ হে, ছেভেন নে এইটৰ মাকে দুআশী কঠীয়া তোলালে, দহ আশী কঠীয়া তুলি হয়।
সিহঁতে কৰি থকা, পাৰে। চবৰে আকৌ, চ-চবৰে চব টেলেণ্ট নাথাকে নহয়।
সেইটোৱেই।
গতিকে, বেলেগৰ লগত ৰিযাই কোনো লাভ নাই।
শিকিব লাগিব আকৌ।
মই জানো, মই আগতে তোলো। মই এইবাৰ আইতাই যদি তুলিলে হ'লে, লগতে তুলিলো হ'লে। কিন্তু মই অকলেই ইমান সোপা তুলিব নোৱাৰোঁ ন'।
অও' কিমান সোপা নো? এবিঘা নে ডেৰ বিঘা মাটিৰহে।
ত্ৰিছ আশীটো তুলিছে, তাৰে তিনি চাৰি আশীমান বাঢ়িলে হলে।
অহ', সেইখিনি হে।
সেইখিনিহে মই তুলি থাকিব নোৱাৰো। তোমাক মাতিছিলোঁ, তুমি নাহিলা আৰু।
মই কঠিয়া তুলিব নোৱাৰো, মই ৰুবহে পাৰো।
ৰুবলৈ আহিব লাগিছিলে, আমাৰ তেতিয়া ৰোৱনী নলগোৱা হ'লেও হয়।
ওহ' মোক পাঁচশ টকাকে লাগিব।
ইচ্, আমাৰ ইফালে ৰোৱনীয়ে লয় হে তিনিশ টকা।
অ' তাকে আমাৰ জেঠাহঁতৰ তাতো ইমান কম, আকৌ ৰুৱেও ৰুৱে মানে আহ একে বাৰে ৰাতিপুৱা পৰা আবেলি বেলি পৰালৈকে ৰুই থাকে। আমাৰ ইয়াত ছঘন্টা হ'ল মাত ৰোৱনী আকৌ দুবাৰ চাহ খাব, এবাৰ ভাত খাবলে বহিব, দুবাৰ গৰম বুলি বহিব।
তোমালোকৰ তাত ৰোৱনী কিমান লয়?
উম', থ্ৰী ফিফটি ফ'ৰ হান্ড্ৰেড।
অ', বহুত চোন।
বহুত আৰু ৰুৱে ছঘন্টা হে। সেইকাৰণেতো মই ইয়াত মাতি পেলাই ৰুম-ৰুম কৰি আছোঁ।
আমাৰ সেই তোমাৰ কি? দুজনী ৰোৱনী লগালে প্ৰথমতে ৰাতিপুৱা আহি অলপ ৰুলে, বাকী এঘাৰটা মানলৈ গুচি গ'ল। অলপ থাকি লাগে, ৰ'দ টোও বহুত দিলে, তাৰপৰা আকৌ আবেলি আহি বাকীখন ৰুইছে।
আমাৰ জেঠাহঁতৰ জেঠাই দিনটো যদি নুঠে ৰোৱনিও নুঠে তেনেকুৱা
অ, অ, আমাৰোফালে দিনটোৱে লগাই বাৰু।
আমাৰ ইয়াত ছঘণ্টাই ৰুব তাতকে এক ছেকেণ্ডো বেছি নুৰুৱে লাগিলে মাটি থাকি যাওক কঠীয়া থাকি যাওক। আঠটা বজাত নামিব এটা বজাত উঠিব।
ঔ। তাৰ মাজতে ৰোৱা, মেলা
তাৰ মাজত দুবাৰ চাহ খোৱা আছে।
অ।
এবাৰ ভাত খোৱা।
ভাত
আকৌ তোমাৰ হেৰি গৰম বুলিও বহিব।
ভাত দিব লাগে নে? সিহঁতে আনে?
ভাত দিব লাগে ভাত দিব লাগে এবাৰ চাহ দিব লাগে দুবাৰ। অ, খাই ।
অ, সেই আজি তোমাৰ তোমালোকৰ কণ্ট্ৰলৰ চাউল আনিলে নাই?
আনিলে।
অ, মোৰ অনাই নাই নহয় আজি আনিবগে লাগিব।
অ, আমাৰ আনিলে চাউল, অহা মাহৰ পৰা চব দিব নহয়।
এইবোৰ বেয়া আহে আমাৰ চেনি আৰু নিমখ নালাগিলেও হয়।
আমাৰ চেণীয়ে এসপ্তাহো নাযায়।
আৰু তাপা দালিটোও খাবলৈ বৰ এটা ভাল নহয়।
কেলে ভাল নহয় কুকাৰত হুচেল দি দিব লাগে কি ধুনীয়া সিজে। অ, কিছুমান মানুহে যে প্ৰথমতে ফেচবুকত বহুত পষ্ট কৰিছিলে দালি নিশি কি যে, হেন হে, তেন হে আমাৰ কুকাৰত দুটা চিটি মৰাই দিয়ে দালি একেবাৰে পিঠা হৈ যায়।
এনেই, এনে মানুহবোৰে প'ষ্ট কৰে।
আমাৰ তোমাৰ, মোৰ আইতাই চেনী নাখায় অকল ম, পৰা খত তাৰ পৰাৰা আইতা কন্তুল শ্ৰেণীটোও পায়, মূটোও পাওঁ।
বেছি দিব লাগে, আকৌ।
জিম যোৱাৰ পৰা চেনীটো কমাই দিলো যে।
আহ।
এতিয়া চিনি ইমান নালাগে আৰু তোমাৰ। আমাৰ এমাহত দুপেতি নিমাহ নালাগে ন, দু টা, মানুহে তাৰপা দুফালৰ পৰা দুপেটি পাও তাৰ পৰা, আগৰ সোপাও তোমাৰ জমা হৈয়ে আছে। এনেই তাত মই ক